পাচেল
কি কৰি আছা?
এই চাহ খাই বহি আছো এতিয়া এনেই।
তাকে মই অ, ৰু-ৰুটি আৰু কণী খালো ৰবা।
উম,
ৰুটি আৰু কণী, চব্জি, চাহ তেনেকুৱা না খোৱা নাই? চাহ কি হেদি খালা?
চাহ মানে মিক্সাৰ আছিলে, মিক্সাৰৰ লগত খাইছিলোঁ।
চানা মিক্সাৰ।
উম, হয়।
ঠিকে আছে, বাকী আজি বতৰটো কেনেকুৱা তোমালোকৰ তাত?
বতৰটো বেছি গৰমো নহয়, ঠাণ্ডাও নহয় কালি বৰ ষূণ দিছিলে এনেকৈয়ে আছে আ,
অ, বৰষুণ দিব কি জানিয়ে তেওঁ এনেকুৱা কৰি আছে, কলা কৰি আছে ৰ'দত দিয়ে মাজে-মাজে।
অ',
হয়, বাকী আজি ক'তবা যাবানে?
আজি বে বৰষুণ গেলা বতৰত ক'ত যাবা হয়।
উম, এই-এই বৰষুণত গ'লেও প্ৰব্লেম? কালিতো বহুত জাগাত বানপানী হৈছে। কালিতো গোটেই ৰাতি বৰষুণ দিছে।
উম, হয়-হয়।
ৰাতি এ এটাত দুটালে বৰষুণ দিছে কালি।
উম, গম নোপাও, আমাৰ ফালে দিছিলে নে নাইবা মই শুই গলো ৰাতি মানে জল্দি।
অ, মানে আমাৰ গম পাই ন লেটিঙৰ ঘৰ যে।
উম, হয়-হয়।
টিঙৰ ঘৰত পুৰা চাউন হৈ থাকে।
উম, পিছে খবৰ-খাটি কেনেকুৱা ভাল নে?
খবৰ পাতি ভাল ৰবা, তোমাৰ কোৱা?
উম, ভালে-ভালে।
তাকে এতিয়াতো লাহেকে মানে গৰমৰ দিন গ'লে। মানে, যাবই কেইদিনমান পিছত। তাৰপিছত ত ঠাণ্ডা আহিব ঠাণ্ডাৰ দিনত পিকনিক খোৱা নে নাই।
পিকনিক মানে যায় চবেই ঘৰৰ পৰা নিদিয়ে যাবলে মানে।
নাই এই এ পিকনিক স্পটত যোৱাৰ কথা কোৱা নাই। ঘৰতে বা, আলহীৰ লগত মিলি কেনে পিকনিক খোৱা নে নাই? গাঁৱত গলে। গাঁৱৰ পথাৰত আগৰ দিনত গাঁৱৰ পথাৰত কি ধুনীয়াকে পিকনিক খাইছিল ন।
উম, চবে মিলি কিনে খাও একেলগত।
অ', তাৰপিছত তই এটা সময়ত এনেকুৱা আছিল, মানে পইচা তোলা চিষ্টেম নাআছিল। তুমি যদি চাউল দিয়া মই কণী দিম তেনেকুৱা টাইপ আছিল।
উম, হয়-হয়।
মই টোত আৰু আ আৰু আনজনে চব্জি দিব আৰু আনজনে ব্ৰইলাৰ দিব বা কু কুকুৰা দিব যি দিয়ে।
উম হয় আজিকালি এনেকুৱা নহয় আজিকালি চবে নিজে পইচা তুলি আনিব ইমান-ইমান এইবোৰ বস্তুত দিব চবেই সেনেকুৱা।
তাৰে পইচা আৰু আধা মাৰি দিব।
উম, হয়-হয়।
এইটোয়ে চলি আহি আছে আৰু। এতিয়া বাকী তুমি এনে
পাৰ কৰিছা হয়।
আগৰ বছৰত মানে যোৱা বছৰত পিকনিক যাই পোৱা নাই ক'তো?
উম, ঘৰৰ পৰা নিদিয়ে মানে যাবলে সেইকাৰনে নাই যোৱা।
নিদিয়ে ন?
উম তুমি গইছা নাই?
হয় যোৱা বছৰ গৈছিলো।
উম।
যোৱা বছৰ ফে ফেম ফেমিলিৰ পঢ়াওঁ গৈছিলোঁ তাৰপিছত কলেজৰ পঢ়াওঁ গ'লোঁ।
উম, গ'লে মানে এক্সপেরিয়েন্স হয় ট্ৰিপ এটা পোৱা যায় এনে এনেকে ফুৰিছো বেলেগ জেগাত যাবলৈ ভাল হয়।
বে বেলেগ জেগাৰ মানুহগিটাও কেনেকুৱা গম পোৱা যায় ন।
উম, হয়।
তাৰপিছত বেলেগ জেগাৰ খাদ্য কেনে গম পোৱা যায়। মানে কি-কি পায়? আগৰবাৰত যোৱাতে পাহাৰৰ ফালে গৈছিলো বা দোকানে নাই তাতে, যোনটো পিকনিক স্পটত গৈছো দোকানেই নাই। বস্তু ইমান দাম দি দাম দি কিনিব লগা হৈছে।
উম, বাকী গৰম বন্ধ কেনেকে পাৰ কৰিছা হয়।
গৰম বন্ধ তোমাৰ গৰম বন্ধ পাৰ কৰি আছো আৰু যেনেকুৱা তেনেকুৱা মানে শুই উঠো শুই উঠি কেনে তোমাৰ আ ব্ৰেকফাষ্ট কৰো তাৰপিছত অলপমান আজোৰো মানে মোবাইলটো লৈ টিপিকো তাৰ পিছত তোমাৰ অলপমান কিতাবো পঢ়ো এনেকুৱাই। বাকী তোমাৰ?
মোৰো একেই শুই উঠো, মোবাইলে হাতত ধৰো আও। মোবাইলটো নহ'লে মানে একো কৰিবই মন নাযায়।
তাকেতো মই এনেকুৱা হৈছো মোৰ বিচনাত চকুটো খোলাৰ লগে-লগে চাইডত মোবাইলটো থাকে ন, মোবাইলটো চোৱা যায় আগত। উঠিম পিছত মোবাইলটো আগত চাও।
উম, মানে মোবাইলটো নেথাকিলে একো কৰিবই নোৱাৰো নিচিনা হৈ গৈছে আৰু।
হয়।
মানে মোবাইলটো লাগিবই কিবা কাম হ'লেও যি হ'লেও, শুই উঠোঁ মোবাইল, ভাত খাওঁ তেওঁ মোবাইল, মোবাইলে লাগে আৰু।
অ' এনিটাইম মোবাইল ক'তবা ওলাই গলেও মোবাইল, ফুৰিব গলেও মোবাইল। ফুৰিব গলে বাৰু মোবাইলটো লাগে এইটো দৰকাৰী হয়।
উম।
কাৰণ তোমাৰ ক'ত কি হয় কব নোৱাৰা ন আজিকালি?
উম, হয়-হয়।
কে কেতিয়া ক'ত বিপদ আহে হয় নে নাই?
উম, হয়-হয়।
ত তুমি চাপজ ৰা-ৰাস্তা দি চাই থাকোতে তোমাক বোলে পিছফালে দি আহি কেনে এ এজন বাইকাৰে খুন্দাই দিল তেতিয়া? তেতিয়া তোমাৰ ঘৰত নিউজটো কোনে পঠাব? তোমাৰ পকেটত যদি মোবাইল থাকে তুমি লগটোতো লগ লগটোতো ক'ব পাৰিবা ন ফোনটো নকৰিব পালে অ' হয় নে নাই?
উম, হয় হয়।
তাৰ তাৰ পিছত বেলেগে তোমাৰ ঘৰত জনাই দিব। যে আপোনাৰ ল'ৰা এনে এনে হৈছে লৈ যাওক আহি কাৰণে বা বেলেগে তোমাক হস স্পিতেলত লৈ যাব আগত।
মোবাইলটো মানে এনেকে চলাও নিজৰ কাৰণে বেয়া, নিজৰ স্বাস্থ্যৰ কাৰণে কিন্তু এটা লিমিটত চলাব লাগে। যাতে সেই মানে মোবাইলটো এনেকুৱাই চলাও ৰাতি দুটালৈকে চোৱা হয় কেতিয়াবা, সেনেকুৱা নিচিনা হয়। যা এনুকুৱা এডিক্টেট হৈ গৈছো।
হয়-হয়-হয় এইটো তুমি বুলি নহয় ময়ো হৈছো, কালি কেইটালৈ চালো মবাইল কালি দেৰটা লৈ চাইছো।
উম।
এ কি কৰিবা মেছেজ কৰাতে যায়।
মানে ভালকে চলালে টাইম মানে সমানত এটা লিমিটত ইউজ কৰিলে তেতিয়া নিজৰ কাৰণে ভাল স্বাস্থ্য হয়।
হয়, হয়, হয় এই লিমিটত ইউজ কৰাই নাযায়। আজিকালি লিমি লিমিটত ইউজ কৰাই নাযায়।
উম।
লিমিটতকে পাৰ মানে বহুত পাৰ, এটা, দুটা লৈ ধেমালি নেকি?
আগৰ দিনত মোবাইল নাছিলে তেতিয়া কি ধুনীয়াকৈ আছিলে, এতিয়াতো
অ, এই মোবাইলটো কোনে ইনভেট কৰিছে মোক তাকে লাগে।
উম।
মোবাইল মোৰ মোবাইল বনোৱা জনকে লাগে স্মাৰ্টফোন বনোৱা জনক। মানে বহুত ক্ষেত্ৰত ভালো হৈছে মোবাইল বেয়া নহয়, তেনেকুৱা তোমাৰ কলো তোমাৰ কিবা দুৰ্ঘটনা হ'লে ত তোমাৰ ঘৰত ফন যে ফন এটা তোমাৰ মবাইলৰ পৰাহে যাব, বেলগ মানুহ পঢ়িলেওতো তোমাৰ মোবাইলটো দিয়ে কৰিব।
উম, তাৰপাছত পঢ়াৰ ক্ষেত্ৰতো হওক বা কৰ'বাত আমি হেৰাই গ'লো, তাৰ কামতো সেই মেপ চাই কিনে ওলাব পাৰি, সেইবোৰ কামতো আহে বাৰু।
ক'তবা আমি গ গ মানে অসমৰ যি গ গলিয়ে গলি যি আছে। উম, নতুন মানুহ আহিলেতো হেৰাই থাকিব।
হয়, হয়।
উম, আমিয়ে হেৰাই যাওঁ মাজে মাজে, উম নতুন মানুহ আৰু কি।
উম, হয় হয়।
মানে কনফিউজ, এটা এটা ৰাস্তা তিনিটা, চাৰিটা গলি দি ওলাই বুজিছা। এনেকুৱা টাইপ।
উম হয়।
চেম ৰাস্তাই পাবা, কোনটো বেলেগ বেলেগ ৰাস্তা আছে, বেলেগ বেলেগ গলি আছে।
উম, অ হয়।
তেনেকুৱাই‌। বাকী আজি কতবা যাবা নে?
আজি ফুৰিবলে মানে নাযাও নে কি বৰষুণ দিয়া বতৰ ডাৱৰীয়া হৈ আছে এনে বোকা এনে ফচি মাজত সোমাব লগা হ'ব।
মই আজি চা চুইমিং, চুইমিং কৰিব যোৱাৰ কথা আছিলে, কেঞ্চল কৰিলো, ইমান ঠণ্ডাত ক'ত চুইমিং কৰিবি। ৰ'দে দিয়ে নাই এতিয়ালৈ।
গৰম দিনতহে ভাল হ'ব ছুইমিং কৰাৰ কাৰণে হ'লেও।
অ, গৰম দিনহে পৰি আছে বাৰু, অ, ৰ'দ দিলে ভাল হ'ব। এতিয়ালৈ ক'লা কৰি আছে এতিয়া।
উম।
কেন্সেল কৰি দিলো আৰু চিনেমাই চাব যাম চাগে আবেলি মানে।
উম। বাকী খোৱা-বোৱা হেৰি খোৱা-চোৱা কিবা কৰিলা নাই?
অ, খানা-পিনা খালো ৰবা।
উম।
তু তুমি খালানে নাই?
মই এই চায়ে খোৱা, আৰু একো খোৱা নাই এতিয়ালৈকে।
তাৰপিছত দুপৰীয়া কি হ'ব আজি ভেজ নে নন ভেজ। আজি চাগে নন ভেজে হ'ব চানডে।
চাগে কুন্দুলি বনাব।
কুন্দলি ভাজি আৰু?
উম আৰু দাইল ভাত সেইবোৰে।
আজি নন ভেজ নহয় চানডে।
উম, দেখা যাব কিবা মানে ৰাতি।
নন ভেজটো হ'ব লাগে চানডে হয় যিহেতু হয় নে নাই।
নাই আমাৰ ইমান খোৱা নাযায়তো।
মানে ইমান খোৱা নাযায় মানে চানডেটো খোৱা নাযায় নেকি?
খাও, ইমানো নাখাও মানে সেই দৰৱ দিয়া থাকে যে বেছিভাগ খোৱা নহয়।
নাই ছাগলীটো খাব পাৰা?
মই ছাগলী নাখাও নহয়।
আচ্ছা, খাহিও নোখোৱা?
উহু।
বাঃ একোৱে নোখোৱা। ব্ৰইলাৰ আৰু কি কৰিবা ব্ৰইলাৰ আজিকালি এনেকুৱা ব্ৰইলাৰৰ মানে ফুলাই দিয়ে, ব্ৰইলাৰটো নি - নিযে খোজ কাঢ়িব নোৱাৰে, কেতিয়াবা মোক বেয়া লাগে দেখি কেনে।
অ, মানে হেৰি দুই, তিনি মাহত হেৰি হ'ব লগা ব্ৰইলাৰটো দুই সপ্তাহ মানত তাতে দৰব দি কিনে ডাঙৰকৈ খোৱা সমান বনাই দিয়ে।
ত তাৰ তাৰ পিছত খোচে কৰিব নোৱাৰে সি।
উম, মানে সেইবোৰ সেইবোৰ আমি নাই খোৱা ইনডাইৰেক্টলি কেমিকেলেই খোৱা হৈ যায়গে।
হয়-হয়-হয় কেমিকেলেদি মানে বঢ়াই দিছে হাত, ভৰি চব ফুলাই দিছে।
আৰু সেইবোৰ যদি মানুহে খাই মানুহও সেনেকে ফুলি যাব কব গ'লে।
উম বেছি খোৱাটো বেয়া মানে তুমি? সপ্তাহত দুদিন খাইছা সেইটো বেলেগ কথা। যদি সপ্তাহত সাত দিনে খোৱা ব্ৰইলাৰ হ শেষ এক এসপ্তাও নালাগে।
উম হয়।
এসপ্তাহতে তোমাৰ ৱেট মানে কিবা হ'ল কিবা নাই কিবা ইনপুট প ইনপুট পাবাই।
উম।
ঠিক আছে দিয়া ৰাখিছো হা।
অ, অ।